অ' কি কৰি আছা?
এনে আছো বা এতিয়া কাম বন নাই ন একো, তুমি?
ময়ো এনেই আছোঁ।
এয়া বা কি কোৱা কেনে খবৰ পাতি কেনেকুৱা তোমা?
মোৰ খবৰ ভালে, তোমাৰ খবৰ কেনেকুৱা?
মোৰো ঠিকে আছে ৰ'বা, ঘৰত চব ঠিকে আছে?
অঁ আছে চবে ভালে, তোমাৰ ঘৰত ভালে আছে চবে।
অঁ অঁ, আছে আছে বাকী- কেনেকুৱা ৰ'দ দিছে ন'।
অঁ', এতিয়া বহুত ৰ'দ দিছে ৰাতিপুৱাতো কালি বৰষুণেই দিলে।
তাকেইতো কেতিয়াবা বৰষুণ- তাকেতো কেতিয়াবা বৰষুণ দি তোমাৰ সেই নষ্ট হৈ যায়। এতিয়া আকৌ ৰ'দ দি কিনে নষ্ট কৰিছে।
তুমি ভাত খালা দুপৰীয়া?
অঁ'অঁ' খালোঁ, তুমি খালা?
অঁ', ময়ো খালোঁ কিহেৰে খালা?
অঁ', মই আৰু চিকেন বনাইছিলে ৰাতিৰে সেৰে খালোঁ, তুমি কিহেৰে খালা?
অঁ আমাৰ আজি আৰু একে নিৰামিষে বনাইছিল। দালি ভাজি। অঁ, বাকী ভাবিলো আজি- ক তুমি ফোনে মাৰিলাটো কথাই পাতোঁ স্কিন কেয়াৰৰ বিষয়ে তুমি জানানে?
স্কিন কেয়ৰ।
অঁ'
অঁ' অঁ'। মানে মানে বেলেগ একো নাই ৰ'দ আৰু গৰমৰ কাৰণে চানস- ক্ৰীমটোৱে লগাওঁ আৰু মই বেলেগ ইমান একো নকৰোঁ তুমি?
অঁ', ময়ো সেইয়া বাহিৰত ৰ'দ দিলে বেছি তেতিয়া স্কিন কেয়াৰত- ছানচ স্ক্ৰীমে লগাওঁ।
বাকী কিবা লগোৱা নেকি, অঁ'। তাতে যে আৰু কিছুমান থাকে টনিক হওক বা কিবা হওক লা নাইট টাইম ধৰ ফাইভ ষ্টেপ বা থ্ৰী ষ্টেপ তেনেকোৱা কৰা নেকি কিবা?
সেনেকোৱা এতিয়া মানে এলাহতে কৰা নহয় কৰিম বুলি ভাবি লও। উম, বাকী আৰু তুমি কি কৰা ডেইলী লাইফত কেইটাত উঠা ৰাতিপুৱা?
মইতো ৰাতিপুৱা এনেই জল্ডিয়ে উঠো আজি অকণমান দেৰি কে উঠিলো আজি মানে দোকানত যাব লগা নাছিল মোৰ মানে মৰ্ণিং উঠি দোকানত যাও চ' ইটোৰ কাৰণে সোনকালে উঠো আজি নাছি লে ন চ' এতিয়া আজি দেৰিকৈ উঠিছো। এতিয়া চাও অ তোমাৰ এতিয়া উঠি কিনে মই আকৌ ডাইৰেক্ট গৈছো দাঁত ব্ৰাছ কৰিছো গা পা ধুই দোকানত দিনটোৰ কাৰণে ফ্ৰেছ হৈ থৈছো থৈ ভাত চাত খাই কিনে আকৌ কাম নাই ন' বেছি একো ইয়াতে দুটামান ফ্ৰেণ্ডকো কৰো কৰিলো এতিয়া বেছি হে মানে কি আৰু চবকে মানে মনত পৰি আছে চবৰে কথা।
অ, ভালেই দিয়া।
ফোন কৰি আছো।
অ মই মানে ৰাতিপুৱাই উঠো আজিকালি ৰাতিপুৱা উঠি কিনে ফাৰ্ষ্ট ব্ৰাছ কৰো ব্ৰাছ কৰি কিনে এনেই অলপ কেতিয়াবা এক্সাৰচাইজ কৰো আৰু।
এক্সাৰচাইজ কৰি কিনে অলপমান উমহ ব্ৰেকফাষ্টৰ বনালে খাও বা নিজে বনাই লও কেতিয়াবা যদি মা ঘৰত নাথাকে ত খাই বই এনে ঘৰত অলপ কাম কৰো নহ'লে বা মোবাইল চাও। ড্ৰামা চিৰিজ এইবোৰ চাও তাৰপিছত
কোৰিয়ান অ কোৱা কোৱা কৈ লোৱা।
অ' দুপৰীয়া আকৌ হেৰি গা পা ধুও, গা পা ধুই কিনে ভাত খাও ভাত খাই অলপ কেতিয়াবা টোপনি যাও সেনেকেই আৰু দিনটো চিম্পলে পাৰ হয় নৰ্মেলকে উম
ময়ো খুব ৰিল চাই থাকো, ময়ো খুব ৰিল চাই থাকো।
অ' ৰিল সেই আৰু মোবাইল চাব ললে একেবাৰে কি চায়ে থকা যায় ন' এক দুই ঘণ্টাত নহয়েই?
তাকে তুমি কেইড্ৰামা চোৱা?
অ' কেইড্ৰামা চাও মই কেইড্ৰামা জোপানিজ ড্ৰামা চাইনিজ ড্ৰামা এইবোৰ বহুত চাও মানে মই।
ভাল ভাল।
তুমিও চোৱা মানে?
অ, মই কেইটা ড্ৰামাবোৰ চাও।
অ তুমি এনেই কিবা ৰিয়েলিটি শ্ব' চোৱা নাই ইণ্ডিয়াৰ?
নাই নহয় মানে চোৱা নাই মই। মানে মোৰ ৰিয়েলিটি শ্ব'বোৰ বহুত লাইক বহুত কাজিয়া হৈ থকা টাইপ লাগে, বহুত নাটক চলি থকা টাইপ লাগে, চবৰে বেলেগ বেলেগ অপ অপিনিয়ন বাৰু।
উম, উম, বুজিছো। মই চাওঁ কিন্তু মই বহুত কেইটা ৰিয়েলিটি শ্ব ফল' কি ইণ্টাৰেষ্টিং লাগে কাজিয়া চাব।
অ', অ' ভাল ভাল।
উম।
নহয় সেইবোৰ চালেও বহুত টাইম ধুনীয়াকে গুচি যায়, আৰু ফ্ৰেণ্ডছৰ লগত বা যিটো মানুহৰ লগত কথা পাতি আছো সেইটো টপিকো ওলাই যায় ধুনীয়াকে কনটেষ্টেণ্ট কথা পাতিব বা কিবা কাৰণে সেইটো এটা ভাল।
ঠিকেই কৈছা। আজিকালি মানুহেতো এইবোৰতে লাগি থাকে ধৰা কিবা এটা শ্ব' ফেমাচ হ'লে সেইটোতে ৰীল ওলাব, সেইটোতে আকৌ কিবা গান ওলাব। মানে সেইটোতে কনট্ৰভাৰ্চি বহুত চলি থাকে ন'।
তাকেই।
সেয়ে, বাকী আৰু তুমি ডেইলী লাইফত কি কি কৰা আৰু?
মই হবীৰ অ' মই মানে জিমত যাওঁ জিমতো যায় তেনেকে জিমটো কৰি আহোঁ এক ঘণ্টা দুঘণ্টামানৰ পিছত তাৰপিছত আকৌ নিজৰ যি কাম থাকে দৈনন্দিন কাম আৰু কৰোঁ আৰু, চেঞ্জ মানে মই অ নতুন স্কিল ডেভেলপ কৰিব খোজোঁ বাট মই ইমান টাইম নিদিওঁ সেইটো বস্তু হিচাপ মতে ইমান ফোন চলাই থকাতকে সেইটোক টাইম দিলে বেছি ভাল হয়, বাট দিয়া নাযায় মোৰ। সময় দিয়া নাযায়, সেইটো বেয়া, মোৰ কাৰণে বহুত বেয়া।
অ' আচ্ছা, ময়ো মানে নিজৰ ডেইলী লাইফত মানে অলপ চেঞ্জ কৰিব বিচাৰি আছোঁ, মই মানে বহুত লেট নাইট টোপনি মাৰো, মোবাইল চাই থাকোঁতেই যায়। ত' ভাবিছোঁ সেইটো মই চেঞ্জ কৰিম, সোনকালে টোপনি মাৰা ট্ৰাই কৰিম, আৰু এটা নতুন স্কিলো শিকিব বিচাৰিছো ইংলিছৰ মানে ইংলিছ টকিঙৰ।
অ', অ' সেইটোও ভাল।
বেচু শিক কিম সেয়াই আৰু। মোবাইলটো চোৱা কমাই কিনে অলপ কিতাপ পঢ়াৰ অভ্যাস কৰিব লাগিব। বাকী আৰু তু অ বাকী আৰু তোমাৰ কি কৰিব মন? কি কৰি ভাল লাগে দিনটো?
এই দিনটো টো বহুত বৰিং হৈ যায় ছ' তোমাৰ কি কয় অকল ৰীল চাওঁতে গুচি যায়।
সেইটো হয় একো কৰিব নাথাকিলে বহুত বৰিং লাগি যায় দিনটো, জীৱনটোও বৰিং লাগি যায়।
অ' বাৰু বাৰু কিন্তু জিমত যায়ো ভাল লাগে। বা, এইটো স্কিল যে, মই নতুন টেটু শিকিব ট্ৰাই কৰি আছোঁ। সেইটো হোৱা নাই বাৰু, ইমান কিন্তু শিকিব ট্ৰাই কৰি আছোঁ আৰু।
পাৰা নেকি, আৰ্ট কৰিব পাৰা নেকি?
অ, ইমান নোৱাৰো, অলপ-চলপ আৰু এ
উম, ভাল লাগিছে তোমাৰ স্কিলৰ বিষয়ে জানি কিনে, মানে ইণ্টাৰেষ্টিং হয়। টেটু বনোৱা?
বাৰু জনা হোৱা নাই বাৰু, মই সিমান আৰু জানিব বহুত আছে।
হয়, ময়ো আজিকালি অলপ নিজৰ হবি, ইম্প্ৰুভ কৰি আছোঁ মানে। ড্ৰয়িং, কৰি থাকোঁ আৰু মাজে মাজে-মাজে, একো ভাল নালাগিলে কেতিয়াবা মন-চন বেয়া থাকিলে। ত, কৰি যাওঁ আৰু তুমি দিনত গান শুনানে কিবা?
অ, গান শুনো তুমি কি গান শুনি ভাল পোৱা।
মই হিন্দী গানে শুনো, বেছিভাগ কেতিয়াবা ইংলিছ শুনো। এনেকুৱাই আৰু, অসমীয়াটো বেছি শুনা নাযায় মই।
মোৰো, মোৰো অসমীয়া নাই বাৰু। মই হিন্দী শুনো, ঠাই শুনো, আৰু তোমাৰ ইংলিছ শুনো।
উম,
ঠাইতো ভাল লাগে, মই ঠাইও লেংগুৱেজটো শিকিব বিচাৰি আছোঁ। মানে ট্ৰাই কৰি আছো কিন্তু ইমানো নোৱাৰি আৰু কৰিব।
শিকিব লাগে, নতুন বস্তু কিবা এটা।
উম, ভাল লাগি থাকে মনটো এতিয়া। নিজকে চাই ভাল লাগি থাকে এটলিষ্ট, কিবা কৰিছোঁ, কৰিছোঁ যেন ফিল হৈ থাকে।
সেইটোৱে আৰু কিবা নিজকে ইমপ্ৰুভ কৰা যেন, ফিল হ'লেও বহুত মানে
উম, তুমি আজি লাঞ্চত কি খালা?
লাঞ্চতো মই খালো কলো, দালি, ভাজি, কণী, বনাইছিল। তুমিও কিবা বনাব জানানে, কুকিং?
মই এনেই পাস্তা, মানে চাইনিজবোৰ জানো আৰু পাস্তা, চাওমিন, ম'ম', তেনেকৈ। তে, জানো আৰু।
অ, ভালে শিকিছা তুমি, মোকো শিকাবাচোন কেতিয়াবা।
অ, অ, শিকাম দিয়া। ভাল লাগিব, একেলগে আহিলে তুমি আমি একেলগে বনাব পাৰিম তেতিয়া।
অ, লগ-ভাগ এটা, কেতিয়াবা মাতিবা যাম দিয়া।
অ, আহিবা ভাল লাগিব। ফ্ৰেণ্ডজে-ফ্ৰেণ্ডজৰ লগত ঠাই থাকিলে, তেনেকৈ টাইমটো কেনেকৈ পাছ হৈ গমেই নাপাওঁ।
আৰু ভালো লাগে, ফ্ৰেণ্ডৰ লগত টাইম স্পেড কৰি, এনেকে অলপ এনজয় কৰি কিনে। আৰু ওলাবও লাগে।
তুমি ইভিনিং কি কৰিবা আজি, কি প্লেন আছে তোমাৰ?
ইভিনিং ভাবিছো, অলপমান বাহিৰত ওলাই যাম। ম'ম' খাব, চাওঁ এতিয়া কি কৰোঁ।
অ, ভাল, ভাল।
তুমিও যাবা নেকি একেলগে?
নহয়, মোৰ আজি কাম আছে। মানে আজি মই এতিয়া চাগে জিমত যাম। জিমৰ পৰা গৈ কিনে, মই মোৰ বেষ্ট ফ্ৰেণ্ড এটা আছে তাইৰ বাৰ্থডেত যাম চাগে।
অ' ভালে দিয়া এনজয় কৰিবা।
অ
তুমি আৰু ৰাতি কিবা প্লেন আছে নে ৰাতি কি কৰিবা।
ৰাতি আৰু বেষ্টফ্ৰেণ্ডৰ পৰা ঘৰৰ পৰা আহোঁতে আহোঁতে কিমান বা টাইম লাগে
অ হ
নাইট আউট কৰোঁ নহ নকৰিবও পাৰোঁ, তেনেকুৱা তাইপ।
ভালে, ফ্ৰেণ্ডৰ লগত নাইট আউট কৰিও চাগে ভাল লাগে।
উম উম বহুত ভাল লাগে, কিন্তু পেৰেণ্টছে ম বেছি টাইম এলাও নিদিয়ে ন'।
মোৰ ঘৰতো এলাওটো কেতিয়াও নকৰিবই চাগে। নকৰেও কিন্তু মোৰ ইচ্ছা যায় আৰু।
অ' সে বয়সৰ লগত আৰু যায় আৰু চব লগবোৰে তেনেকে যায়। আমি যাব নাপালে বেয়া লাগে।
সেইটোও হয়। নুবুজে ন' চব পেৰেণ্টছে, অলপ ষ্ট্ৰিক থাকে কিছুমান।
আৰু নিজৰ চেফটিৰ কাৰণেও ছোৱালী বোৰৰ চেফটিৰ কাৰণেও এইটো বস্তু হয় আৰু।
উম। এতিয়া বাধা দিয়ে, চিন্তা কৰে কাৰণে এতিয়া।
উ, উম। মৰম কৰে কাৰণে, চিন্তা কৰে কাৰণে।
সেইটোও বুজিব লাগিব। বাকী আৰু তোমাৰ ডেইলি লাইফৰ কথা অলপ কোৱা, তুমি মানে কি কৰিব বিচাৰা আৰু
মই ফোনটো বেছিকে চলাও
কি ক'লা? হেল্ল'। হেল্ল'
শুনা পাইছা?
অ' কোৱা
নহয় মই বোলো ডেইলি লাইফত যদি তোমাৰ, মোৰ যদি
অৱাজ টো অহা নাই ভালকে।
বহুত ধুনীয়াকে এ এতিয়া আপোনক টাইমে খতম হৈ গ'ল বাৰু কিন্তু